অঁ শুনিছো হেৰি খানা এটা খাব লাগিছিলে ন
খাব লাগিছিলে এই জুলাইত গ'লে খাব লাগিব
জুলাই এতিয়া লাষ্টৰ মানে খাওঁ নেকি
অঁ যদি ঘূৰিবলৈ যোৱা প্লেনিংটো হয় তেতিয়াহ'লে লাষ্টৰ মানে খোৱা হ'লে ভাল হয়
ন ঘুই মেলি অহাৰ পিছত খাম হি
অঁ
এতিয়া মানুহ তই মই এতিয়া পুদখলো থাকিব ন চাগে ইয়াতে
থাকিব অঁ
স হলে ভাল হ'ব আৰু তাৰপা তাক লৈ লম তাৰপা আকৌ হেৰি এইটো কি বুলি কয় আহ তপ এ তাক লৈলম তাৰপা আৰু আৰু কোন আছে অঁ দেৱজিতক ল'ব লাগিব দেৱজিতটো মেনেই আৰু
অঁ দেৱজিতক ল'ব লাগিব তাৰপিছত কমলকো কৈছাম
কমালকো কৈছাবি অঁ তাৰপৰা ৰচোন গোলাক কৈ চাবি আহ এনেকে কৈ চাবি এনেকে হাঁহেদিখাওঁ খাওঁ নে গাহৰি দি খাম আৰু খাম আৰু।
নহয়। হাঁহে গাহৰিে কমল দলৰ গোটেইখিনিৰ লগতে এটা খানা হব। শংকুদাই। তই মই এটা গৈ পেলাই খাম মানে, মই ইয়াৰ পৰা গৈ পাই মেলি ঘূৰিবলৈ যোৱাৰ আগত।
অঁ সেইটো খাম অঁ অঁ হ'ব।
হ'ব চাগে যদি শংকুদাৰ লগত টাৱাং গুচি যোৱা হয় গাড়ী লৈ পেলাই।
অঁ অঁ।
তেতিয়াতো নহব।
তেতিয়াতো ইটো নহ'বগে আৰু, আমি এতিয়া আমি তেতিয়া আকৌ পিছত যাম আৰু।
নহ, তেতিয়া সেই সেইদিনাই মানে খানা দিনাখনেই কথাটো উলিয়াম শংকুদাক।
অঁ অঁ, এ ভালকে খানাটো খাই লো অঁ, ৰাতিলে। তহঁতৰ ঘৰতে খানা তো খাই দিম আৰু। ৰাতিলে হ'লোও দিনতে হ'লোও ৰাতিয় ভাল হ'ব।
অঁ।
ধুনীয়াকে খানাটো খাই লৈ পেলাই মানে প্লেনিংটো মানে কথাবিলাক পাতি লৈ পেলাই ধুনীয়াকে আৰু।
নহবা এটা কাম কৰিব পাৰি, দহ তাৰিখে যদি আমি যাওঁ ন তাৰিখে। ৰাতি ধুনীয়াকে তই আমাৰ ঘৰলৈ ওলাই গলি আমাৰ ঘৰত ধুনীয়াকে গাহৰি বা হাঁহে ধুনীয়াকে বনাই পেলাই খালো গোটেই কেইটাতাই, ৰাতি ওলাই ৰাতিয়ে তিনটামান বজাত ওলাই দিম দৰকাৰ হ'লে দুটা তিনটা বজাত।
অঁ, সেইটোয়ে কৰিব পাৰি, ইয়াৰ পৰা ধুনীয়াকে খানা চানা খাই লৈ পেলাই। আৰু ধুনীয়া কৈ আৰামত ওলাই আহিব পাৰি। তেনেকৈ বেয়া হ'ব।
তেনেকে বেয়া হ'ব দিনতে যাম বাৰু যোৱাতটো।
নহয় নহয় নহয়, সেইটো কথা কোৱা নাই মানে খানা চানা খাই পেলাই ওলাই দিলে বেয়া হ'ব খানাটো খালে আকৌ পানীটোও খাব নহয়।
অঁ, সেইটোওঁ হয়। নাই এনেও ৰাইজে খাবই বাৰু।
ৰাইজে খোৱাটো খাবয়ে আৰু ইমানেই বাটতো খাবয় ইমান। ভাৰৰে খলেও ভাল নব ন
নাই, ইমান অভাকে নাখায় এটা এ হিচাপত।
অ, হিচাপত খাব লাগিব অ। আচ্ছা দূৰণিলৈ যোৱা কথা নহয়।
গম পাইছো গম পাইছো, নাই মানে শংকুদা ভাগৰ হিচাপতটো আছে বাৰু দেই।
আহ, এতিয়া তাৰ ভাগ নিজৰ গাড়ীয়ে লৈ যাব নেকি?
অঁ নিজৰ গাড়ী লৈ যাব।
তেতিয়া হলে কথা নাই বাৰু।
নিজৰ গাড়ী লৈ যাব যদি মানে এক। ক্ষিৰোত যে হেৰিয়ত দেৱজিত ককায়কটো যে এইটো যে খিউদ যদি যায় তেতিয়াহ'লে ক্ষিউদৰভাকৰ চেল ৰক্সখন লৈ যাব মানে তাৰ ক্ষীৰোদ ভাগৰ গাড়ী খন লৈ যাব।
আহ
মই যে তোক যে কৈছিলো তই খানা এটা দিবি বুলি তই বেলেগ একো দিব নালাগে মানুহ তিনিটা ধুনীয়াকে গাহৰি ইটোৰ চাৰে সাতশ গ্ৰাম মান দি দিবি।
এ মাংসটো দি দিম আৰু।
মানে তিনিপুৱামান।
উম উম।
তাৰপিছত বাকীটো আমি মিলাম আৰু চবেই।
উম মচলা চচলাটো দি দিম আৰু তাৰপা বাকীটো তহঁতি মিলাই দিবি আৰু।
তিনটা, তই, মই আৰু শংকুদা তাৰপিছত বেলেগত নাখাওঁ। দিনতে খাই দিম মন্দিৰতে আমাৰ।
অ হ'ব মন্দিৰতে খাই দিলে হৈ যাব ধুনীয়াকে জেগা চোক এটাত সোমাই লব লাগে আৰু।
অঁ
অ সন্ধিয়া সন্ধিয়ালৈ হৈ যোৱাকে আমাৰ ম খাই দিব লাগে।
অ দকা পৰিলে তাৰ পিছদিনা আমি টাউন ওলাই দিম।
অ সেইটোৱে অ সেইদিনা আগদিনা খাই লৈ বোলে আহ নহয় আগ ৰাতিলে ঘৰলে মানে সেইদিনা খাই ৰাতিপুৱা ওলাই দিম আহ। সেই যেনেকুৱাও বেয়া সেইটোও বেয়া নহব।
পৰা যায় ভাল হ'ব।
আৰু এইটো উম। পইচা চইচা যদি মিলে সেইটো ফিক্স। কৰিবই লাগে আৰু।
অ এ টাৱাং যোৱাটো।
উম
তাকে মিলিব লাগে এ কৰি আছোঁ নহয়।
তাকে মোৰ সেইটোৱে এতিয়া মোৰ এইটো কৰি লওঁ কাইলে।
অ তৈও সেইটো কৰি ল।
মই কৰি লও তাৰপা সেইটো কৰাৰ পিছত আকৌ ইটো কৰি দিম। তাৰ পৰা তেতিয়াহলে ইটো দাবোল হৈ যাবগে।
তাকে আকৌ নতুনকে কাম ওলাইছে নহয় সেয়া ডি জি যে কৰিছিলা আগতে সেইটো।
অ অ অ
সেইটো দুদিন দুদিন কৰি দিম লাগিলে দুটাই।
অ' সেইটো তাৰপৰা ওলাই যাব সেইটো আৰামত চলি যাব।
আৰামত চলি যাব ইমান কথা নাই বাৰু শংকু দা লগত গ'লে শংকু দায়ে বেছি।
এ নহয়, এতিয়া নিজৰ গাড়ী এখন লৈ গ'লে এতিয়া ইমানকে পইচাটো নোলায়ে ন হ'ল ।তেলটোহে বেলেগক বেলেগক এখন লৈ গলে এতিয়া ভাড়া চাড়া দিব লাগিব। এতিয়া নিজৰখন ল' মানে নিজৰ বুলি মানে চিন্তা তে তেলটোছ তেলটো মিলাই নিজেই মিলা মেলি কৰিলে হৈ গ'ল আও। খোৱা বোৱা আৰু বেছি। পইচা নাযায় আৰু কিহৰ পইছা যাব ইমান। তাত আৰু কিমান দিনৰ কাৰণ যাবি দুদিন দুদিন বা নহ'লে আও তিনদিন চাৰিদিনমান হ'ব লাগে।
দু তিনদিন। এদিন আমি গ'লো শুন শুনি ল, এতিয়া কৈ দিছো আমি যেনিবা ইয়াৰ পৰাটো ওলালো এ আমাৰ ঘৰৰ ওচৰৰ পৰাই যেনিবা আমি ৰাতিপুৱা সময়ত ওলালো সাতটামান বজাত তেতিয়াহ'লে আমি পিছদিনা ৰাতিপুৱালৈ আমি গৈ পাই যামগে।
তে তেজ। পুৰ হে যাব লাগিব।
উম, কিমান এদিন লাগিব নাই?
অ' এদিন লাগিব। আগদিনা যদি আমি ৰাতিপুৱা ওলাম পিছদিনা ৰাতিপুৱা পামগে।
উম,
তাৰ পিছদিনা ৰাতিপুৱা ঘূৰিলো আকৌ সে সেই এদিন তাৰ পৰা ওলালো তাৰ পিছত আকৌ পিছদিনা পাই গলো তিনদিন লাগিব আৰু।
অ' এই তেনেকে -তেনেকে হ'লে ইমান নাযায় পইচা, এনে থকা মেলা হ'লে পইচা যাব বাও।
পইচা বেছি নাযায়।
অ' থাকিলে মেলিলে মানে ৰোম ভাল হ'ব লাগিব, তেতিয়া পইচাটো বেছিকে যাব আও।
এই নহয়। কৰিব লাগিব সেইটোকে। আৰু ফিক্সকে কৰি মানে এইটো যোৱাটোৱে কৰিব লাগিব নেকি।
নাই ঘূৰি আহিব লাগে আও। এতিয়া নগৈ নো আৰু কেতিয়া যাবি?
তাকেইতো যোৱাটোৱে কৰিব লাগিব আকৌ এইবিলাক হেৰি কৰিলে নহব মানা চানা কৰিলে নহব নাজানো ম কৰিলে।
নাই মইটো ভাবি আছো। মইটো আজি ডিজিটক পাতিছোঁ। এনেকে পাতি আছো কথা এটা। যদি যোৱা হয় যাম যদি নোযোৱা হয় ওলাবা বোলো আৰু লগৰ দুটা লগ ধৰিবা।
অ'
ধুনীয়াকৈ বান্দৰাৰ পৰা বলেও চলে এখন ভাড়াত ল'ম ড্ৰাই ভাড়া এটা ল'ম গুচি যাম।
ক'লে
ফুৰিব গুচি যাম।
হা
ফুৰিবলৈ গুচি যাম বোলো।
সেইটোৱে যাবি ক'ত?
এ টাৱাং গুচি গলেতো বলেও লৈ গ'লে কেইদিন তিনদিনৰ কাৰণে যেনিবা সাত হাৰ সাত সাত হাজাৰ টকা আহ অকে। তোৰ যাব একৈশ হেজাৰ টকা তাতে যেনিবা তেল খালে তোৰ অহা যোৱা পোন্ধৰ হেজাৰ টকা। পঁয়ত্ৰিশ হাজাৰ টকা আৰু পোন্ধৰ হেজাৰ যেনিবা আমি যেনিবা খাই বৈ ধুনীয়াকে পোন্ধৰ হাজাৰ টকা খাব নোৱাৰো বাৰ তেওঁক খালো কৰিলো যেনিবা। এটা মানুহৰ পৰা এতিয়া আঠ হেজাৰ মান টকাকে পৰিব।
অঁ আকৌ গাড়ী চাড়ী দিয়া মেলা এইবিলাক। গাড়ীতে বেছিকৈ দিব লাগিব।
গাড়ীৰ তে একৈশ হেজাৰ টকা দিব লাগিব তিনিদিনৰ কাৰণে
স তেনেকৈ নিয়াতকৈ নিজৰ নিজৰ মান লৈ যাব লাগে।
সেইটো কাৰণে শংকুদাক শংকুদাক জুৰ কৰিলে যাব আকৌ শংকুদাক জোৰ কৰিলে যাব আকৌ মই সেইকাৰণেতো তোক খানাটো দিয়াৰ দিনা কথাটো উলিয়াম আৰু সেইদিনা একেবাৰে হেৰিয়ে কৰি পেলাম আৰু যামেই আৰু মানে পাতিয়ে পেলাম আৰু সেইদিনা গোতেই প্লেন।
ভাল নালাগে আৰু।
একো নাই আমাৰ মিলাই দিম ন।
অঁ মানে অকমান যদি কিবা এটা মিলিব পাৰে আৰু তেতিয়া কথা নাই আৰু।
নাই নাই টেনশচন মানে চিন্তা কৰিবলগীয়া একো নাই।
আঁহ
মানুহটো ফ্ৰিয়ে মোৰ লগতো কথা পা নাছিলে নহয়। মোৰ আগতে নেমাতে নকয় আমাৰ আগলে যায় কয় ভাত, চাত খাই। আৰু এটা লগত কিবাকিবি খাই তাৰপিছত গুচি আহে। তাৰ পিছতহে মোৰ লগত ভাল হৈছে।
উম।
ভাল হোৱাৰ বাবে একেবাৰে বেলেগ ভাল হ'ল আও। জমকালেই হ'লগৈ গলে পেলাই মোৰ কাৰণে।
আহ
গলে গলে একেবাৰে আঁও ত আবেলি তিনিটামান বজাতে সদায় ফোন কৰিবই আৰু বজাৰৰ পৰা দুশ টকা এটা উলিয়াই থবি।
অঁ
নহবা খানা চানা খাই ললে বোললে দিনটো বজাৰ চজাৰ যোৱা নাই। একদম বাৰ টা মান বজাত ফন এটা কৰিব। বানদাম। পইচা গোটাই থিবি।
যাৰ লগত ভাল মানে ভালেই আৰু মানে।
এ ভাল মানে বহুত ভাল আৰু অকমান মানুহটে খাই লোৱা পিছত ন পইচা মানো মুখলে নোচোৱাকে দিয়ে অ । এদিন বগাই। তলত লৈ। কলো খোৱাই বুৱাই। অকমান আছিলে তাত। ততে খাব বুলি লৈ গলো। অলপ বগাই য টকা। পাঁচশ। সৌজনী টকাৰ পাচশ ত ডাঙজনী পাচশ। টকা পাচঁ। মাককো টকা পাঁচশ ঘৈণীয়েককো টকা পাঁচশ ধনু গোটাককো টকা পাঁচশ ধনু ঘৈণীয়েককো টকা পাঁচশ।
চবে মিলাই মিলাই আহিছে মানে।
চাৰি হাজাৰান টকা বিলাই দিলে তেনেকে।
অহ।
এই বহাগ বিহুৰ বহাগ বিহুৰ আগ দিনা।
অ এই তেনে তেনেকুৱা হলে ভাল আও। ইমান নাযায় পইচা অহ তেনেকুৱা। খোলে আমাৰ প্ৰফিত টো ইমান নাযায় আৰু।
অহ হ'ব দে।
হ'ব হ'ব।